হেল্ল' নমস্কাৰ।
হেল্ল' অ' নমস্কাৰ, সুপ্ৰভাত।
সুপ্ৰভাত। উঠিলা তুমি? উম, উম।
দিছোঁ মই কেতিয়াবাতে। কি খাই আছা, ভাত চাত খালানে নাই?
এ, ভাত খাই আছোঁ।
ভাত খাই আছা নেকি কিহেৰে? কি বনাইছে মায়ে আজি?
দালি তাৰে পিছত তোমাৰ আলু পিটিকা।
আৰু?
মই এইখিনি দি খাইছোঁ অকললে। আজি এই মই ৰাত আকৌ ৰাতিপুৱা টাইমত মানে বেছি খাব নোৱাৰি ন'।
তুমি কালি ঘৰ যোৱাতে ইমান দেৰি কিয় হ'ল?
অ' কালি মানে মোৰ বহুত প্ৰব্লেম হৈ গ'ল। মানে মোৰ গাড়ীখনত এ, মানে পেট্ৰল খতম হৈ গ'ল।
হয় নেকি আৰু?
ব্ৰীজৰ ওপৰ পৰা মই মানে বহুত কষ্ট কৰি কৰি কৰি কৰি
ত' কি শ-শৰাইঘাটৰ ওপৰত পেট টোল শেষ হৈছিল, সেইকাৰণে তোৰ তো মানে ফোন কৰি আছিল মোক কালি।
বহুত মানে মোৰ দিগদাৰ হৈ গ'ল। কিবাকে তোমাৰ তাতে তোমাৰ বৰষুণ আহি আছে বৰষুণ পানী এ, বহুত কষ্ট হৈ গৈছিল।
অ' হয় বাৰু পিছে কথাটো।
আমিন গাঁৱত ভৰাই ল'ম। কিন্তু এনেকুৱাকে হেল্প খুজিছিলোঁ দুটা এ, দু এটা মানে সি হেল্প কৰিব নোৱাৰিলে পিছত এজন মানুহ আহিলে ডাঙৰ। মানুহজনে অলপ হেল্প কৰি দিলে ভাল লাগিল, এনেকুৱা হেল্প কৰিব লাগে মানুহক বিপদত।
মানুহক অ' সহায় কৰিব লাগে। আৰু তোমাৰ তাৰ পিছত কি কৰিলা? তুমি কিবা বোলে কিবা হেইত সোমাইছা, কিহত সোমাইছা?
মই হিমালয়ত সোমাইছোঁ।
কোন জেগাত?
হিমালয়ৰ ষ্ট অ পাণবজাৰ
মানে তোমালোকৰ অফিচ আছে ন প্ৰথম কি অফিচ যাব লাগে। নেকি
উম আহ এইকেইদিন মই অলপ মানে ফিল্ডত ঘূৰি আছো। অ চেল চেলচৰ কাৰনে চেলচৰ
অফিচ অফিচ যোৱা নাই।
অফিচত যোৱা নাই মানে ত আমাৰ ডিষ্টিবিওতাৰ আছে ডিষ্ট্ৰিবটাৰৰ পৰা কাম কৰিব লাগে।
হয় নেকি।
উম
তুমি আৰু কোন কোন যোৱা ইয়াতে-
উ মই অকলে যাও মোৰ এজন লৰা আছিল নহয় মই কৈছিলো- বিশাল বোলা-
অ সিউ যায়- তাৰে ক- তাৰে কথা কৈছিলা নেকি- কি তুমি এবাৰ যাই এছ এ চৰ গ্ৰেজচন কৰা নাই- অ- তোমাৰ কিমান মান হ'ব পাৰে ধৰা দ্বীপ
উম এতিয়াতো প্ৰথম কম দিব-
অ অ যিহেতু তুমি নতুন কিমান-
উম পোন্ধৰ সোতৰ
অ ঠিকে আছে দিয়া তুমি সেই পাবা নে নাই কমিশন পাবা নে নাই-
হয়-
পাবা
ইনচেণ্টিভ ডিব মোক
অ তেনেহলে প্ৰব্লেম নাই ভালকে কৰিলে তুমি নিজৰ মতে পাবা-
অ- কামটো হিমালয় অ ভাল লাগিছে-
হ কথা ক'ব লাগে ন মানুহৰ লগত বহুত আদন মানে মানে মানুহক কব লাগে- কি আৰু কি লও এইটো বস্তুতটো-
হয় ক'ব লাগে উম
বস্তু লৈ ফুৰা নেকি-
বস্তু লৈ নুফুৰোঁ আমি ডাইৰেক্ট মানে দোকান হেৰিত যাও- যাই কিনে মানে অৰ্ডাৰ লৈ আহো তোমাক-
অ অৰ্ডাৰ লৈ আহা ন- গম পাইছোঁ ময় বস্তুটো ঠিকে আছে তুমি অ অ ফিল্ড ভিজিট কৰা- মানে তোমালোকক অ নেটৱৰ্ক টো দি দিয়ে নে অ'ত ত'ত যাব লাগে বুলি-
অ অ অ নেটৱৰ্ক টো নেটৱৰ্ক টো দি দিয়ে আমাক-
কৈ দি আৰু এইটো জাগাত যাবা সেইটো জাগাত যাবা ন-
অ হয়-
তুমি যোন ঘৰৰ পৰা অহা যোৱা কৰাত বহুত অসুবিধা হব মাজে সময় ইয়াতে থাকি দিয়া-
নয় মই ঘৰৰ পৰা আহাঁ যোৱা নকৰো ব কহত তাতে থাকিব লাগিব-
কত
ৱাৰডীতে থাকিব লাগিব?
গুৱাহাটীৰ ক'ত থাকিবা, মানে ইয়াতে?
অ', ইয়াতে হয়, হয়।
অ', তেতিয়াহে তোমাৰ অসুবিধা হ'ব, নহ'লে তোমাৰ গা-চা নকৈছোঁ আৰু। আৰ পিছে বন্দ-চন্দ কেনেকুৱা?
ঘন্ধাটো উম, এনে মাহৰ দুই দিন থাকে। যদি ল'ব খোজা ল'ব পাৰা নহ'লে আৰু
নহয় আৰু শনি-ৰবি বন্ধ নে নাই?
শনিতো বন্ধ নাথাকে, অকল চানডে অ-অকল ৰবিবাৰ বন্ধ।
শনিবাৰে হাফ ডে?
উম।
তুমি এই শনিবাৰে ঘৰ যাব পাৰিবা আৰু ন?
হয়।
ঠিকে আছে
কেইদিনমান ভালকে শিকিলে মই সোনকাল ততে কাম হৈ যাব মোৰ, মোৰ বেছি কাম নাথাকে, ধৰক আপোনাৰ তিনিৰ দুই-তিনি ঘন্টাতে কাম শেষ হয় যাব দুই-তিনি
অ', অ', অ'। হয় নেকি, তুমি সেও কৰিব পাৰিবা তুমি কৰিব পাৰিবা কৰ'বাত গ'লে হয়নে লগতে কৰিছানে?
কালি কৰিম বুলি ভাবিছিলোঁ, কিন্তু নাই ন এতিয়া মোৰ লগত চিম। বিশাল লগত আছে, মোক শিকাই আছে ন কিছুমান হেৰিত বস্তুবিলাক দেখাই আছে জাগা বিলাক।
সেয়া কিমান বছৰ হ'ল পৰিব?
তাৰ দুই বছৰ মান পাৰ হ'ল।
সি কিমান মান পায়?
সি থাৰ্টি মান পায় থাৰ্টি-থাৰ্টিফাইভ মান।
অ', ভালেচোন তুমিও ধৰা ভালকে কৰিলে সিমান মান পাবা, পুতুককে পাবা কিন্তু তুমিও।
উম। মইঅ অলপ কষ্ট কৰিব লাগিব।
লাগিব, লাগিব, লাগিব।
অ'। সেইকাৰণে অলপ আহিলোঁ আৰু ওলাই।
হয়, হয়, হয়। ঠিকে আছে দিয়া তুমি ভালে কৰিছা আৰু মানে তুমি এনে কৰিলে আৰু গ্ৰ' কৰিব পাৰিবা আৰু গম পাইছানে?
হয়, হয়। যি, যি নহওঁক চেলছত কৰিছো যিহেতু
অ', তোমাৰ মানে গ্ৰ'টো আছে?
হয়।
তুমি মানে এজাগাত ৰখি নাথাকিবা, তুমি মানে আগবাঢ়ি বাঢ়ি যাবা আৰু ধৰা আৰ সেইটোয়ে ভাল আৰু এই এইবোৰ কামত তোমাৰ আৰু মানে তোমাৰ গুৱাহাটীত নো বেছিভাগ এই কামটোৱে আছে, বেলেগ ইমান একো নাই।
হয়, এইটো বহুতে কৰে মানে গমে পাই, মই গম পালোঁ। মানে বহুত ডাঙৰ, ডাঙৰ মানুহ কিছুমান ধৰক যেনেকুৱা আপোনাৰ ডিচিপ্লিন হয় কাপোৰ কানি পিন্ধি যায় সেইবিলাক কাম অফিচত বহুতে নাযায় মানে এইবিলাক কামতে যায় আৰু
অ', তুমি কি ফৰ্মেল পিন্ধি যোৱানে নে কি
ফৰ্মেল পিন্ধি যাও মই।
অ', ভালে কৰিছে দিয়া আজি তোমাৰ, তোমাৰ মানে কেইটাত যাই পাব লাগিব অফিচ।
মই চাৰে দচটা মানত যাই পাব লাগে
অ', হয় নেকি
উম।
ঠিকে আছে বাৰু ভাল দে মানে ভাল আৰু চাৰে দচটাত তুমি পাণ চিন কৰিব লাগে নে লেপটপ বা মোবাইলত
অ', মই যাই মই মবাইলত, মই মবাইলতো এটেডেনচটো কৰিব লাগিব
অ', তাতে যায় কিনে লোকেচনটো সেই হৈ যায় ন পানপুন বুলি কয়
হয়, হয়।
গছ
মই মানে যোনটো এপ আছে সেইটো অন কৰিলে গ'ম পাই যাব আৰু মই
উম। হয়, হয় গম পাই মই গম পাইছোঁ বুজি পাইছোঁ।
আচ্ছা হয়।
আৰু পিছে তোমাৰ কি নাম আছিলে? তুমিতো এইটো কৰিলে নিজৰ কাৰণেও সময় নাপাবা আৰু তুমি ঘুৰা ফুৰা ইমান কে বন্ধ হৈ যাব তোমাৰ।
হয় বন্ধ হৈ গ'লে মানে চুব
মানে ঘুৰা ফুৰা মানে কি আৰু বেছি মানে নোৱাৰি দিয়া অফিচ থাকিলে।
উম, উম। সেইকাৰণে মই তোমাক কৈছিলোঁ সেইদিনাখনে সেই দিনা তোমাক সেইকাৰণে কৈছিলোঁ মইতো মই চাই লওঁ যাব পাৰো নে নোৱাৰো।
ক'ত চাই লওঁ।
অ', তুমি কৈছিলা ফুৰিব যাবা নেকি
অ', অ', তাকে, তাকে, তাকে, অ', অ', অ'।
অ', সেইকাৰণে। মই সেইদিনাখনে অলপ মই
তোমাৰ চেলাৰীটো তোমাক আহা মাহত পাবা ন।
হয় এক তাৰিখ দুই তাৰিখ ভিতৰত কৰিব বুলি কৈছে।
অ'। আৰু তোমাৰ কি কয় এইটো কি নাম আছিলে উম। তুমি যে এতিয়া সেইত আছিলা এটা অ', আ এখন সেই ডেণ্টেল ডক্টোৰৰ ল সেইটো কি কৰিব।
সেইটো মই জনোৱাই নাই মই জনাই দিম ছাৰোক। ছাৰক ক'ম এনেকুৱা, এনেকুৱা হৈছে মোৰ।
তুমি সেটো মিলাব নোৱাৰিবা নেকি।
সেইটো মই যদি সোনকালতে হয় মই মিলাব পাৰিম যদি চাইচ চাৰে চাৰে চাৰিটা মানত আহিম পাও পাঁচটা মানত আহি পালো মোৰ মানে কামটো হয়
অ
মই এই দুদিন মানে ডাইৰেক্টলি হ চাই লওঁ কি হয় এই দুদিন গল
তোমালে পান চাউড কৰিব নালাগে নেকি
কি ক'লে
পান চাউট কৰিব নালাগে নেকি
কৰিব লাগে
মানে আহাৰ টাইমত তুমি কিবা হেৰি কৰিব নালাগে নেকি
লাগিব সেইটো কৰি দে অ নালাগে সেইটো নালাগে
তেনেহলে প্ৰব্লেম নাই পাৰিবা তেনেহলে হে হে মিলাব লাগিব
অ সেইটো অ সেইটো বেয়া নহয় মানে মোৰ কাৰণে ধৰক মোৰ টাইম মানে মিলাব পাৰি ইয়াৰ পৰা যদি মোৰ অলপ
অ অ
কৰিব পাৰিলো আৰু
বাত মিলাবা আৰু কিবাকে আজি কি বাৰ আজি তো নাই বাৰু তোমাৰ কালি আছে ন কালিতো সা বিদায় কালিতো যাব পাৰিবা চাগে হয়নে
হয়
গম পাইছো ঠিকে আছে দিয়া ভালে আৰু তুমি কি এবছৰ মান ইয়াতে থাকা এবছৰ দুবছৰ মান থাকি কেনে তুমি বেলেগৰ পিনে চেষ্টা কৰিবা
হয়
হয়নে
হয় মই সেইটো কৰিব লাগিব
হয় হয় ঠিকে আছে
বাকী তুমি কি কৰি আছা
তোমাৰ অ তোমাৰ তেলৰ খৰচা দিয়ে নে নাই
তেলৰ খৰচাটো তাৰে মানে যেতিয়া আমি বিল মাৰিম নহয় ওলাই দিয়ে
অ তুমি মানে বিল দিব লাগিব সেইটয়েতো কইছো দিব ন এ দিলে প্ৰব্লেম নাই হি হি বি বিশালৰ বিশালৰ কি হেৰি নাই নেকি গাড়ী নাই নেকি
আছে
অ' আৰু যাৰ নাথাকে সি কি কৰে
সি যান নাথাকে তাৰ কা মানে তাৰ কাম না কামত নোলায় তাক
নলয়ে নেকি
নল'ব ল'ব মানে ধৰক তোমাৰ এ অ' মানে ধৰা তোমাৰ এ গাড়ী লৈ গ'লে, আগৰ জেগাত যাব লাগিব বেলেগ বেলেগ এতিয়া গাড়ী নহ'লে প্ৰব্লেম হ'বটো।
আজিকালিতো তোমাৰ, তোমাৰ ৰেপিডৰো সুবিধাটো আছে নহয়
আছে, কৰিব পাৰি এনেকেও। কিন্তু তুমি মিলাব পাৰিব লাগিব দুদিনমান, তাৰপিছত তোমাৰ এনেও তোমাৰ হৈ যাব।
হয় হয় হয়।
উম্। অলপ কষ্ট হয় আৰু তেতিয়া গাড়ী
হ'বই আৰু উপায় নাই। কষ্ট কৰিলেহে তুমি ফলটো পাবা, নহ'লে আৰু ক'ত ফলটো পাবা। হয়নে, কষ্ট কৰিলে আৰু
হয়, মই এতিয়া কষ্ট হওঁক বা, বা অলপ পইচা মিলি আহক বা নাহক মানে মই অলপ
কৰি আছোঁ, মানে কি কাৰণত আপুনি জানিছে ছাগে।
নাই। গম পোৱা নাই।
কি গম পোৱা নাই ন! মানে ধৰক লাগে কেতিয়াবা ন এইবিলাক টেনচন। আজিকালি, এক্সপ্ৰেন্ঞ্চটো লাগে ন বহুত।
এ অ', সেইটোৱে মেইন।
হয়।